কি কৰি আছা?
এ, ফিল্ডত আহিছিলো, ৰানিং কৰিব।
অ', ৰানিং কৰা নেকি?
অ', ৰাণিং কৰিব আহিছিলোঁ। আহি মানে এতিয়া এনেই বহি আছিলোঁ ফিল্ডতে। কৰিলো
কিমান, কিমান দৌৰিলা?
পাঁচবাৰ। মাৰিলোঁ।
কি খালা?
কি খালো মানে, হেৰি দুপৰীয়া ভাত খালো।
অ',
এতিয়া, আহিলো সন্ধিয়া। পানী- চানী খাই আহিলো। ভাত- চাত এতিয়া খাব নোৱাৰোঁ। চাহ- তাহ খাই আহিব নোৱাৰো যে। অ', সেইটো কাৰণে, এইবাৰ যায় ফালে খাম আৰু কিবা। তুমি খালা?
উম, মই খালো, ভাত খালো।
অ, অ ল, এতিয়া একো খোৱা নাই নেকি?
চাহ খালো।
অ, চাহ খালা। কি কৰি আছা?
মই এনেই বহি আছো।
কাইলৈ আকৌ যাবা নে নোযোৱা কলেজ?
কাইলে আছে, প্ৰেক্টিকেল এক্জাম আছে, তিনিটা দিছে, এ চি চিও দিছে যুল'জি প্ৰেকটিকেল, এচ এচ চি প্ৰেক্টিকেল আৰু এন্থ'পলজি এটা লৈছিলো মই একো বুজি-চুজি নাপাও।
এন্থ'পলজি বুজি নোপোৱা?
মানে মই ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰত নাছিল যে হায়াৰ ছেকেণ্ডেৰীত। সেইটো কাৰণে মানে বুজি নাপাওঁ। এই এতিয়া ছেকেণ্ড চেমত লৈছোহে ফ্ৰাষ্ট।
অ, আমিও লৈছিলো এন্থ'পলজি হে প্ৰেক্টিকেল হেৰিবিলাকে লিখিব দিয়ে হাড় বিলাকৰ বিষয়ে।
অ, মোৰ সেইটো নাছিলে যে হায়াৰ ছেকেণ্ডেৰীত।
অ'।
সেইটোত ক্লাছ কৰাই নাই মই। কমপ্লিট কৰিছো মানে, হেৰি এন্থ'পলজি নাছিলে।
অ, অ, এনেতো মৰিগাঁৱতে পঢ়ি আছা ন বি এ টো?
অ, মই আগত হায়াৰ চেকেণ্ডেৰী হেৰী পঢ়িছিলো।
অঁ।
তাত যেতিয়া মোৰ মেথছ আছিল যে এন্থ'পলজী নাছিলে।
হম।
পিছত এবাৰ মেটছ বাদ দিলোঁ।
অ। এতিয়া ক'ত থাকা? ঘৰতে থাকা ন?
উম, মই আগত হায়াৰ ছেকেণ্ডৰী পঢ়োঁতে মৰিগাঁৱতে ৰুম লৈ আছিলো, তেতিয়া
অ।
বা বিয়া হোৱা নাছিল, পাছত বা বিয়া হ'ল হায়াৰ ছেকেণ্ডাৰীটো কমপ্লিট হোৱাৰ পিছত পিছত ঘৰলৈ আহিলো, এতিয়া ঘৰৰ পৰা আহা-যো
অ, বা ক'ত বিয়া সোমালে আকৌ?
হা!
বা ক'ত বিয়া সোমাইছে?
বা জালুগুটি।
অ, এই ওচৰে-পাজৰে এতিয়া ন, এইখিনি পৰা
ভিনদেউ লগত থাকে গুৱাহাটীত।
হম!
ভিনদেউ লগতে থাকে গুৱাহাটী।
অ, ভিনদেউ কিবা কৰে?
অ', তাতে কিবা কিবা কৰে।
অহ, অ', অ।
দুপৰীয়া কিহেৰে খালা ভাত?
দুপৰীয়াও হেৰি দাইল, তাৰ পিছত আলু, তাৰ পিছত পটল ফ্ৰাই মানে আজি হেৰি নিৰামিষ যে। বৃহস্পতিবাৰে মানে মাছ-মাংস নাখাওঁ যে, নিৰামিষ খালো আৰু, তেনেকেই খালো।
অ'।
তুমি, কিহেদি খালা?
মই।
আমাৰ আজি
অ', মাহত কি কৰিছে?
মাহত আছে, মানে আজি মানুহ এজন ঢুকাইছিলে আমাৰ গাঁৱত, পিছত হেৰি। আলহী সিহঁতৰ তাত আহিছিলে, কিন্তু মানে আলহী আমাৰো কিবা লাগে যে, সেইতো কাৰণে আমাৰ ঘৰতো আহিছিলে।
অ'।
তেনেকুৱাই মানে এতিয়া, সিহঁতে আছে সিহঁতৰ লগতেই আছে।
অ', তোমালোকৰ ঘৰতে আছে নে ক'ত আছে?
অ', আলহী আহিছিলে, এতিয়া গ'ল বাৰু, মানে দুজন মান আছে এতিয়া।
উম, উম, ঘৰৰ মানুহ মৰিছে মানে।
আমাৰ ও ঘৰৰ মানুহ নহয়, আমাৰ যি মানে কিবা হেৰি লাগে। সিহঁতৰহে ঘৰৰ মানুহ, ঘৰৰ মানুহো নহয় তেনেকুৱা।
অ'।
মানে মুছলিম মানুহে, য'ত বিয়া হয়। তাততো নিজৰ মাক-বাপেক নাথাকে হয়।
অ'।
সিহঁতৰ মানে দায়িত্ব ল'বৰ কাৰণে, এইটো উকিল বাপ পাতা বুলি কয়, মানে সিহঁতৰ, উম, ছোৱালীজনীৰ মাক-বাপেক যদি গাঁৱত নাথাকে, তেতিয়াহলে মানে বেলেগ এটা ওপৰত মানে দায়িত্বটো থাকে, মাক-বাপেক এহাল মানে পাতি দিয়ে। যেতিয়া মানে নিক নিকাহ কৰে, তেতিয়া মানে এই, এতিয়া যোন আলহী আহিছে। সিহঁতক মানে মা-দেউতাক পাতি দিছিলে, আমাৰ মা-দেউতাক। এতিয়া মানে আমাৰ হেৰিয়ে হয়, আৰু, বা হয়, সিহঁতে আহিছে।
অ', সিহঁত আহিছিলে নেকি?
অ'।
অ'।
মানে নিজৰ বা নহয়, কিন্তু পাতি লোৱা বা মানে, মাহতে মানে ছোৱালী পাতি লৈছে।
তোমাৰো নিজৰ নাই ন, কোন আছে নিজৰ?
মোৰ, নিজৰ দাদা, বা।
অ', আছে, অ', হয় দিয়া।
তোমাৰ বা ক'ত বিয়া হৈছে?
বা ইফালে অজাই চাইদে যে।
অ', অ', বখৰা এইতো চাইডে ন।
অ', বখৰা সেইতো চাইডে যে, সিফালে। ভিনদেউ হেৰি কৰে, এই হেৰি কি কয়? ফাইনেন্সৰ কাম যে। বুজি পোৱা, গাড়ী বিলাগ যে ধৰে যে।
উম, উম।
অ', সেইটো, তাকে মানে সেইটোকে কৰি আছো।
উম বা কিমানলে পঢ়িলে।
হা বা বি এ কম্প্লেত কৰিলে।
হাপিকে।
উ হেৰি কলেজতে কৰিছে।
উম আজিকালি ডিগ্ৰী কৰিও একো লাভেই নাই আৰু ওপ।
গম পাও ডিগ্ৰী কৰি একো লাভ নাই বুলি তথাপিও কৰিলো আৰু।
ময়ো সেয়া জানোৱে একো নহয় কিন্তু তেওঁ কৰি আছো।
হেটোৱে। চবে মানে জনা বস্তুো মানে হয়ে যায়গে অ লাষ্টত উপায় নাই। অ সেইটোয়ে লা।
নাৰ্ছিং চাৰছিং তেনেকে কৰিম বুলি কিন্তু মানে। নহলগৈ এতিয়া মাজত কিবা সুবিধা পালে সেইটো যাম আৰু। এনে আৰু যি এন এম এণ্ট্ৰেন্স দিছো।
টাটা টাটা টাটা যে লৈ গইছে যে ছোৱালী বিলাক যে তাত ন।
অ তাত মই হেৰি কি কয় এ গাডীত বুক। দিছে মানে গ্ৰুপটোত আছো যে। হেৰি কৰিব লাগে ৰেজিষ্টাৰ কৰিব লাগে সেইটোোক কৈছিলো এনে কৈ থৈ দিছো আৰু।
তাপিছত।
মানে এতিয়া এইকদিন একো ৰেচপন দেখা নাই বাৰু।
কি হেৰি এচচ আহিলে যাবা আৰু। হেল্ল' অ যাবা যাবা যাবা একো নাই ভালেইেতো তাত চব।
উম উম।
অ।
মানে আমাৰ মৰিগাঁও এই ইয়াতে বোলে হেৰি দিব। কিবা মানে এনেই ক্লাছ লব তেনেকে কৈচে।
কোনে কৈছে।
তুবা এনেকে গ্ৰুপত নাছিলা এটা গ্ৰুপ আছিল নহয়।
নাই তো মই গ্ৰুপত তুমি আছা অও।
মই এতিয়া গ্ৰু পত একো ৰেছে অহা নাই আছো আছিলো কিন্তু।
অ কিবা কিবা কৰিব মানে।
অ এনেকে ক্লাছ কৰে নেকি মানে তেনেকুৱা কিবা একজাম পতা নিচিনা কিবা পাতিব চাগে বিছদিনীয়া এনেকে। কৰিম বুলি কৈছিলে।
তাৰ পিছত তালৈ লৈ যাব নেকি। নহয় তাতে চিলেক হলে তালৈ অ নহয় মেইন কথা মানে এইটো মানে তাল। অ তেতিয়া সেইখন চাটিপিকেত হলে মানে ইয়াত হেৰি। গাড়ী মে গাড়ীত লৈ যাবাৰিবাগে ন তেতিয়া ল সোমাই দিব চাগে তাত। মানে তালৈ মানে ইমান দু। তালৈ ইমান দূৰ যে ঘৰৰ পৰা যাব নিদিয় আমাৰ ইয়া।
কিন্তু এনে মৰিগাঁওত এনেকে হেৰি কৰিম বুলি আছিলে মৰিগাঁও।
অ অ।
তেতিয়া মানে ভালদৰে ইমান হেৰি পোৱা নাই মই ইমান ঘূৰি লৈ থকা নাই দেও মানে। ৰেজিষ্টাৰ কৰিব দিছিলে এনেকে নাম চাম দি তেনেকে কৰিছিলো আৰু।
উম উম।
পিছত তাত গাইড বুক দি দিছে পঢ়িবৰ কাৰণে।
অ',
মোৰ জুনৰ দুই তাৰিখৰ পৰা এক্সাম চলিছে চলিয়ে আছে এতিয়াও।
অ', কত কত কিহৰ এক্সাম তাত? এই যে তুমি যে কৈছিলা নে সেইটো কৰ
এ মৰিগাঁও কলেজতে।
অ',
তুমি হেৰি দিয়া নাই জি এন এম?
নাই নাই, নিদো মানে কি হয় এইবিলাক মানে হেৰি হয় বুলি শুনো যে বস্তু তোৰ মানে আগৰ পৰাই কোনোবাই নেকি কিনি থৈ দিয়ে বুলি শুনো যে অ', চিট বিলাক কিনি থৈ দিয়ে ন' শুনি আমি এছ চি, এছ চি, এছ চি হয় আমি
তুমি পাবা ট্ৰাই কৰা
এই কৰা মানে বস্তুটো কিনি থৈ দিয়ে বুলি
নাই - নাই, তোমালোকে পাব পাৰা জেনেৰেলে নাপায় কিন্তু এছ চি বিলাক মানে বহুত হেৰি থাকে কমত পায় হেৰি মোৰ লগৰজনী, অ' বি চি আছিলে
অ',
তাৰ পিছে তাৰ পিছত মৰিগাঁৱতহে কৰি আছে এতিয়া
কৰি আছে নেকি, অ' বি চি হৈও কৰি আছে ন?
মানে পাছ কৰিছে তাই কিমান ছিক্সটি কিমান
পিছে
পাইছিলে, পাইছিলে নেকি
অ', গম পাইছোঁ কিন্তু মানে মাৰ্ক্স টো উঠোৱা পিছতো যে নলয় বুলি কয় যে, বস্তুটো কিনি থৈ দিয়ে বুলি কয় নাই সেইটো কাৰণে ভাল হয়
উম, মোৰ লগৰ এজনী হেৰিত পাইছে এই পষ্টেলত যে মানে মেট্ৰিকৰ পাৰ্চেন্টেজ চাই পেলাই যে দিয়ে
অ',
তাই আকৌ নাযায়।
হুম, হুম, ভালে হৈছে দিয়া
কিন্তু জি এন এম দিবা আঠাইশ তাৰিখলৈ হ'ব নিকি? অহা বছৰ দিবা
এবাৰ এবাৰ অনলাইন কৰা বিলাক নহয় এবাৰ তুমি অনলাইন কৰিলা জানো?
মই এবাৰ কৰা নাই আমাৰ ইয়াৰ এক্সাম আছিলে যে
অ', এতিয়া আকৌ কৰিব লাগিব আঠাইশ তাৰিখে যে এক্সামটো যে হব সেইটোতো অনলাইন কৰা বিলাকে হে কৰিব অ', অহা বছৰ হে পাৰিবে অ', অ',
এই মানে নাইন টেনৰ হে আহে ইমান টান নহয় মই এবাৰ দিছো
দিছিলা অ', নাইন টেনৰহে আহে ন?
অ', বেলেগ একো নাহে।
নহলে নেট বছৰ টাই কৰিম দিয়া
কৰিবা। মানে এচ টি অলপমান বেছি ভাল হয়, দিয়া হ'ব দিয়া নহ'লে
অ', অ', হ'ব দিয়া।
অ',